হেল্ল'?
হেল্ল'?
উম ক, এনে আছোঁ।
কি কথা?
এনেই বহি
পূজা।
পূজা হ'ব আৰু, হ'ব আৰু পূজা।
খোৱা নাই এখনো?
নাই খোৱা। হ'ব আৰ।
ই এতা আবেলি হৈ যাবা লাগছে দেখোন।
অ', আবেলি হ'ব।
পৰসাদ দিয়াতে দেখোন এদম সন্ধ্যা হৈ যাব না? পৰসাদ খুৱাতে, খুৱাতে
সন্ধ্যা হ'ব, সন্ধ্যা।
কি?
হেল্ল'?
খেলাই দে ইয়াক এইবোৰ কৰব লাগছিল হাত নাই নাম্বা পাই না।
কি হ'ল?
কি কৰিছা?
এনেই আছো, বহি।
হয় নেকি? ভাত খালি নে কি?
ক'ত আছা তুই? খালো।
এ ঘৰত আছি ঘৰত আছিলো। ইয়াৰ মন্দিৰত গৈ আছো।
অ',
ক।
যাই পালি মন্দিৰত?
উম, আহি পালো।
কি খালি এখন?
এখানেই নাই খোৱা নাই খাৱা
এক কিছু খোৱা নাই?
খাইছিলো দিপৰা খাৱা খাইছ চাহ খাইছিলো।
দিপৰীয়া কি খাইছা?
চাহ খাইছিলো খালোঁ পিছত আকৌ ৰুটি খালোঁ সেয়ে।
অ', শেষ হয় আৰ নহ'লে পূজা?
অ, শেষ হ'ব আৰ, তাৰপিছত তই আহিবি নে কি?
উম নাযাও।
কিয়?
এনেই। আমাৰ ফালে মানুহকেইটা নাযায়ে।
নাহে নেকি?
নাহে এখনত থাকি বেলেগ মানু্হ।
কাৰবাৰ কাৰবাৰ যায় কিজানি নাজানো।
আমাৰ ফালৰ গিলাই নাহে বেলেগৰ কি আহিব?
উম, নাযায় না বেছি মানুহ?
হয়।
তোহাৰ অচৰত অচৰত কাৰণেহে তুহোনো যায় আছা। একেবাৰে ওচৰত ন?
উম, ওচৰতে।
কি দি ভাত খালি?
দালি আৰু কি আছিল আলু কিবা কলফুল ভাজা।
হয় নেকি?
উম এ হাত গিলা গোটে কচু কাটি কালা গৈছে।
কিয় কচু কাটছা?
হাঁহক দিব।
অ'
তাৰ পিছত দানা বানাইছোঁ লাইনো নাহে লাইনটো‌ বা কিয় যায় এই গৰমত
লাইন নাই নেকি
নাই হ'ল আ আধা ঘ আধা ঘণ্টা হ'ল আধা ঘণ্টা হ'ল কিজানি
অ'
কোৱা আছিল অলপ আগতে মা আহিল কি আনছা গৰম নে কাঠল খায়